ধুনীয়া টাইমত লাগিছে।
হা?
ধুনীয়াকে লাগিছে বোলো ফোনটো, ইমান কষ্টকে লাগে গে অ'।
অ' জল্দি লাগিলে এবাৰ।
তাকেইটো বিশ্বাসেই নাই হোৱা কেনেকে হ'ব পাৰে মানে।
অ' ইমান প্ৰব্লেম।
অ' প্ৰব্লেমটো, প্ৰব্লেম আৰু কি কৰিবা আৰু।
উম।
প্ৰব্লেম চব পিনে প্ৰব্লেম। ভাত খালো, ভাত খালো। পুৰা বোলে বান হেৰি বোলে চব পিনে আজি এই কিবা তোমাৰ হেৰি কলমৌ শাক ভাজি কলমৌ শাক চিনি পোৱা? অ' মোৰ ফেভৰেট হয় এইটো। অ' আমিও খাওঁ। অ' বানপানী হ'লেও
অ' দেখিছানে যোৰাবাটত কি অৱস্থা?
যোৰাবাটত কি হ'ল?
দেখা নাই নেকি ভিডিঅ' পূৰা একদম ইনষ্টাগ্ৰামত আহি আছিলে। পুৰা পানী, নালা পৰা গোটেই পানী ওলাই গৈছে লেতেৰা গোটেই আজিও হ'ব চাগে ইমান বৰষুণ।
অ' হ'ব বেছিকে দিলেতো মই এনেকে ইনষ্টাগ্ৰাম সেনেকে চলাই নাথাকো ন' ডুম স্ক্ৰুলিং নকৰোটো।
হয় নেকি মানে মইও নহয় মানে মই চাওঁ কিন্তু মই ইউটিউব বেছি ইউজ কৰো আৰু কম্পেৰিটিভলি।
ইউটিউবতো তেনেকুৱা হৈছে নেকি। অ' ইউটিউব টোতো বাৰু একেই হৈছে আজিকালি। তোমাৰ শ্বৰ্টচ বুলি অহাৰ পিছত। উম।
কিন্তু মই শ্বৰ্টচটো কম চাওঁ আৰু।
অ' তোমাৰ এতিয়া হেৰিও কিবা কৰিলে গম পোৱা এইটো, ফেজ চৰি।
হোৱাটছএপ। অ' কিবা ইউজাৰ নেম নতুন সেইটো আহিছে।
অ' হোৱাটছএপটো তোমাৰ, হোৱাটছএপটো তোমাৰ
অ'।
হেৰি কৰিলে হোৱাটচএপটোত এনেকে ইউজাৰ আইদি এটা থাকিব। এতিয়া সেই ইউজাৰ আইডিটো অহাৰ পিছত তাৰমানে ফোন নম্বৰটো ভিজিবল নহয়। ফোন নম্বৰটো, এতিয়া পুনৰ হোৱা নাই এই তোমাৰ হেৰি আৰু ভাবি লোৱা তোমাৰ, অকল ৰিলচ অপচনটো আহিব আছে।
অ' সেইটো আহিবয়ে যেন পাইছো।
অ' ৰিলচটো আহি গ'লে আৰু এইটো ইনষ্টাগ্ৰামেই হৈ গ'ল আৰু ন।
অ' সেইটোৱে মোৰো ভাল লগা নাই এইটো কি নতুন ফিচাৰ।
উম। বেছি কমপ্লিকেটেট কৰি আছে মানে।
সেইটোৱে অ' চব একে একে কৰি পেলাইছে।
ত' মানে হেৰি কৰা নিচিনাই হ'ব। মই কিয় মানে ইনষ্টাগ্ৰাম কেলেই খুলি আছোঁ মানে তেনেকুৱা হ'ব মই হেৰিতে থাকো হোৱাটছাপতে অ'। হোৱাটছাপতে বোলে কাৰোবাক মেছেজ কৰিব লাগে আৰু হোৱাটছাপনো যদি ফোন নম্বৰৰ যদি হেৰিটো মানে কনচেপ্টটো অতৰাই দিয়ে মানে এটা হিচাপত ভাল মানে যে প্ৰিভছি বেছি হেৰি হয় অ', কাৰণ কি হয় তুমি ফোন নম্বৰটো ডেটাটো বহুত হেৰি হয় ন মানে আজিকালি স্কেম হয় ন ত তোমাৰ যদি ফোন নম্বৰ কিছুমান মানে মানুহ আছে মানে সিহঁতে অকল ডেটাই বিচাৰি থাকে ফোন নম্বৰ যেনেকুৱা হওঁক কৰবাৰ পৰা কৰবাৰ পৰা তোমাক ফোন নম্বৰ পালে মানে
গোটেই বস্তুটোৱে হেৰি ন মানে আজিকালি মাৰ্কেটিং ন চব। ডিজিটেলি বস্তু ডিজিটেল মাৰ্কেটিং হৈ গৈছে। যেনেকে হওঁক মানে ফোন নম্বৰটো পাব লাগে ফোন নম্বৰটো পোৱাৰ পিছত কিবা নহয় কিবা এটা পইণ্টত লাইফৰ কিবা এটা বস্তু আছে তু তুমি যোনটো নেড আছেই। মানে তোমাৰ ত সেই নেডটো ফুলফিল কৰিবৰ কাৰণে মানে তোমাক সেইটো বস্তু দি দেখাবই মানে। এড কৰিব বা। তুমি মানে চব চাবাচোন এতিয়াবা নটিচ কৰিব তুমি যিটো ভাবি আছা সেই বস্তুতটো তুমি মানে পাই আছা মানে ফোনত দেখি আছা হেৰি
অ', অ', সেইটো হয় অ'।
এইবিলাক মানে যিমান ডেটা মানে যিমান হেৰি হৈ আছে না চাৰ্কুলেট বেছি হৈ আছে। অ', সেইটো কাৰণে হয় আৰু মোৰো এনেকুৱা লাগে তুমি এতিয়া। কোনোবা বিল্ডিং এটাত গৈছা বিল্ডিংটোত মানে এখন ৰেজিষ্টাৰ বুক নাথাকে তুমি ক'ত কেতিয়া এন্টি কেইটা বজাত সোমাইছা এণ্টি কৰে নহয় সিহঁতে
অ', অ'।
অ', সেইবোৰো মানে সেনেকুৱা মানুহ আছে সিহঁতে সেইবোৰ দাটাও কালেক্ট কৰে মানে অ'। ইয়াতে কিমানটা মানুহ কোন মানুহ হেৰি আছে ফোন নম্বৰ বিলাক লিখি দিয়ে ন।
অ'।
ত মানে পটেনচিয়েল হেৰি লিষ্ট এটা বনাই মানে। অ', এইকেইজন মানুহ হেৰি হ'ব আহ এই কেইজনক আমি এইটো বস্তুত টাৰ্গেট কৰিম এইকেইজন মানুহক মানে এইটো কেটেগৰীত সোমাই দিওঁ। আহ কোনোবাই মানে গ'ম পালে যে অ', তুমি এতিয়া স্টুডেন্ট হয় ন তুমি এতিয়া স্টুডেন্ট হলেতো তোমাক মানে কোনটো হেৰিত টাৰ্গেট কৰিব পাৰি। আ।
এইবিলাকতো নক'বাই এইবিলাক খালী এইবিলাক এড আহে যে মানে। এয়া ওঠৰ ঊনৈশ বয়সতে মানে পইচা কামাইছে বহুত বোলে এনেকুৱা গাড়ী কিনিব। পাৰিছে আইফোন কিনিব পাৰিছে সেইবিলাক এড ইমান আহে।
উম, এতিয়া মই, মই গ্ৰেজুৱেচন কমপ্লিট কৰিলো ন ত' মডত কেনেকুৱা টাইপ এড আহিব মানে অ', জব, জব দিব মানে কিবা দিব অ', এ তুমি এজে মানে এ কলেজ গৈ আছা ন তোমাৰ হেৰিত আহিব কি মানে কচিং, কচিং, কচিং নিউ মানে মানে নানান ধৰণৰ হেৰি পৰা তোমাৰ ফোন আহিব ত সিহঁতি ফোন নম্বৰ বিলাক পাই ক'ৰ পৰা এই ডেতাবিলাক- চুুৰি হৈ কাৰণে পায় ন।
অঁ আৰু আৰু- আমাৰটোতো স্কুলৰ ফালৰ পৰাও দিয়ে বহুত ফোন নম্বৰ।
অ‍ঁ তেহেঁতে নাভাবে এই বস্তুটো ন।
অঁ' সেইটোৱে, ইমান ফোন আহে গোটেই মেছেজ ভত- তী হৈ যায়, ইমেইল বাপৰে।
উম' ইমেইল টো আৰু মানে আমিয়ে এইটো ইমে- আৰু যে ইমেইলটো যে আমি য'তে ত'তে দি দিওঁ নহয়।
অঁ সেইটো অঁ।
কিন্তু, একচুৱেলি দিব নালাগে বহুত হেৰি হয় মানে, একচুৱেলি বেয়া হয়।
উম' সেইটো আমিও ইমান ভাবি নাচাওঁ, দিয়াই যায়।
ফোন নম্বৰটোৱে দিওঁতে কিমাননো ভাবোঁ নাই ইমান নাপাৱে আমি জীৱনত। ইমান নাভাবো, ইমান বিলাক বহুত সৰু সৰু বস্তুহে এইবোৰ না। মানুহৰ ইমান ইমান সৰু সৰু বচ- তো ভাবি চলিব হলেতো মানে খোজে খোজে বিপদ মানে গম পাইছেনে। ৰাতিপুৱা মানে ঘৰৰ পৰা বাহিৰত খোজটো দিওঁতে মানে সমস্যা হৈ যাব। নেক্স ষ্টেপ। টো নেক্সট খোচটো মানে দিওঁতে নিদিওঁ এই সেনেকুৱা টাইপৰ কথা হৈ গৈছে মানে আজিকালি।
উম'
ক'ত বা কি বা তোমাৰ মানে তুমি অঁ'। মাজতেটো মানে এনেকুৱা আছিল আৰু ইমান দেখ- ত এনেকুৱা নহয় মানে তুমি অলপ সাৱধানে নচলিলে তোমাৰ বিপদ হ'বগে।
অঁ'
তুমি ৰাতিপুৱা খোজ কাঢ়ি অফিচ গৈছা কলেজ গৈছা, তোমাৰ মানে- কৰবাত- হেৰি ভাঙি আছে গছ ভাঙি আছে কৰবাত মানে তোমাৰ- ইলেক্ট্ৰিক পোষ্ট ভাঙিছে, তাৰ চাৰ ওলমি আছে তাতে কাৰেণ্টও আহি আ- তোমাৰ ক'বাত বোলে ফুটপাট ভাঙি আছে তোমাৰ বোলে। গাত হৈ গ'ল, সোমাবলে বান্ধ- পানী মানে তোমাৰ মানে একো সমস্যাই সমস্যা জীৱনটো মানে চুপাৰ মাৰি অ খেলা-
অঁ' আমাৰ ইয়াতেতো বহুত এইবিলাক। এইবিলাক সমস্যা চব-
অঁ' চুপাৰ মাৰিও মানে একদম- কেতিয়াবা ভাবো আমি গেমতেই আছো নেকি, এইটো জিটিয়ে বুলি কয় নহয়। আমি জি টি এল, অঁ'। নিমুলেশ্যন নহয় আৰু মানে চিমুলেশ্যন টো মানে অলপ হেৰি হয়। এ, যোনটো হৈ থাকে মানে সেইটোৱে, কিন্তু এইটোতো মানে এনেকুৱা লাগে- আমি সচা সচি হেৰি ভিতৰতে আছো নেকি? ভাইচি- তি এইতে আছোং নেকি মানে, কেতিয়া কি হৈ যায় কোনে মাৰি থৈ যায় হাঁ। আজিকালি ভয়ে লগা হৈছে, সেদিনাখন হেৰিয়াত মানুহ এজনক ধক্কা দি দিছে। ম মহাৰাষ্ট্ৰত ফ ফৰ্ট পৰা মাৰাষ্ট্ৰত- বিয়া পাতিব ওলাইছিল বোলে, অঁ' ফিয়ানছে নে কি আ- ছিলে আৰু নাজানো আৰু মানে বেচেৰা। বিয়া পাতিব শিকি ফূুৰ্তি তাৰ কিন্তু ঠেলা মাৰি দিলে মানে অ বাৰ্থডে আছিলে এইবিলাক আৰু মানে আজিকালি ভয়ে লাগে মানে কত কেতিয়া কি কেনেকা বিপদ আহি যায় হা
আৰু হেৰিও হৈছিল তো মুম্বাইত যে ট্ৰেইনত যে মাৰি দিছিলে চাকুৰ লগত
উম উ হম অ নিউজ চিউজ মানে নিউজ সেইকাৰণে চাব মনে নোযোৱা হয় আৰু আজিকালি
অ কৰো ফালে একো হেৰি ভাল নিউজ একো নাথাকে অঁ
কিবা নিউজ পেপাৰখন পঢ়িব সেই আহিব সেইবোৰে আহিব টিভি টো খুলিবা সেইবোৰে আহিব মোবাইলতো খুলিবা নিউজটো একেই আৰু ভাল বস্তু মানে এতিয়া খুলিব চাব কাৰণে এটা অপচন আছে সেইটো হ'ল ইউটিউব তাৰমানে নিজে ভাল ঠাচ কৰিব লাগিব মানে তোমাক মানে এলগৰি ধামে মানে সদায় নিগেটিভটোৱে দেখাব
অঁ
পজিটিভটো মই মোৰ ক্ষেত্ৰতো মই দেখি পোৱা নাই মানে নাজানো আৰু কি হয় সদায় নিগেটিভ নিগেিভ নিগেটিভ নিজে ইউ টিউবত চাৰ্জ কৰি কৰি ভাল ভাল মানুহৰ ভাল ভাল হেৰি হ কি কি নাই এ চলি থকা নাই আজিকালি
উম চবফালে চবফালে খালি বেয়াটোৱে দেখে
উম ভাল বস্তু ন লাগিছে আৰু ডান্স ক্লাছ নাই নেকি আজি
নাই নাই এইকেইদিন মানে সেইকেইদিন কৰালে ন চাৰিদিন তাৰপিছত এতিয়া বন্ধ মেমে ক'ৰবাত যাব বন্ধ কাৰণে
অ কি ডান্স কি ডান্স হয় তোমাৰ
সত্ৰীয়া নৃত্য
সত্ৰীয়া সত্ৰিয়া নৃত্য ভাল লাগেতো
অ ভাল লাগে কিন্তু মানে সেইটোয়ে আৰু মানুহে এইটো কম প্ৰিফাৰ কৰে বাকী মানে ভাৰতনাট্যম কঠক এইবিলাক বেছি প্ৰেফাৰ কৰে
উম এইটো চাগে কিয় নাজানো কিয় বুলি ভাবা তুমি
হা হা
কিয় বুলি ভাবে কিয় মানে এইটো প্ৰেফাৰ কৰে মানে ৰিজনটো কি হ'ব পাৰে কাৰণ কাৰণ
মানে যিমান মই দেখিছো ন যদি মানে এইবোৰ মানে ডান্সৰ যদি ক্লা ক্াছিকেল বেলে বেলেগ ফৰ্মত চ মে সত্ৰীয়া মানোনুেছি গুৰুতই নিদিয়েছভাগ মানে মেইন ষ্ট্ৰীমত খালি কাথাক দেখিবা ভাৰতনাট্য়ম অৰিশি কেতিয়াবা বাকী কেইটাত টো মানে ইগনৰ্ড হৈ যায়
উম সত্ৰীয়া আৰু হেৰিৰ কিন্তুু ডান্স মুভ মুভমেন্ট আৰু হেৰি পহ্ৰজেছ বিলাকৰ মানে মুদ্ৰা বিলাক মুদ্ৰা বুলি কয় যে মানে বহুতখিনি মানে মানে হেৰি আছে উম মিলি থাকে মানে দেখি মিলি মানে মিলে মানে।
অ', অ', মিলে মিলে হা ভাৰতনাট্যম অৰিশি। সত্ৰীয়া এইবোৰ মানে মুদ্ৰাবিলাক বহুত মিলে।
মিলে মিলে অ'।
অলপ পজিশনত অলপ চলপ ডিফাৰেঞ্চ থাকে আৰু।
অ', ভাৰত নাট্যমৰ হেৰি ক'ত হৈছিল উৎপত্তি ক'ত হৈছিল জানা নেকি অৰজিন?
ভাৰতনাট্যমটো ক'ৰবাত এৰি চাই ফালেই হৈছিলে।
চাউথ ইণ্ডিয়া?
অ', সিফালেই।
অ'।
আজিকালিতো বহুত আছে ডান্স অৰিশি অ' চৰি। ভাৰতনাট্যম আছে কুচি পুৰি আছে তাৰপিছত মোহিনী আট্যম। কথকলি চব সেইফালৰ পৰা অহা।
উম।
সত্ৰীয়াটোতো বেছিভাগ এনেকুৱা মানে কৃষ্ণৰ ওপৰত। হেৰি ৰিলেটেড এনেবোৰ ডান্সে থাকে।
সত্ৰীয়া বুলি কয় নহ?
অ'।
সত্ৰত উৎপত্তি কেনে সত্ৰিয়া কয় নেকি সত্ৰত?
অ', অ', মানে আগতেতো সেই সত সত্ৰবিলাকতে প্ৰাৰ্ফম কৰা গৈছিলে ন।
অ'।
আৰু সত্ৰীয়াটোত মানে হেৰি সেইটোও দু তাত আছে নহয় মানে এটা হৈছে মানে এইটো মানে পুৰুষ নৃত্য আৰু হেৰি নৃত্য অ' অ'।
এনে মেইনি কৃষ্ণটো নাছিচিল ন।
অ', আগতেতো বোলে সত্ৰীয়াটো মানে বেছিভাগ পুৰুষে প্ৰাৰ্ফম কৰিছিলে সত্ৰবিলাকত। অ', আৰু যেতিয়া আমাক ইনিচিয়েলি যেতিয়া মানে শিকাইছিলে ডান্সবিলাকতো বেছিভাগ আমাক সেইবোৰ মেল ডান্সবিলাকে
উম, হম, উম। সেয়া আৰু মানে আগত অকমান হেৰিও আছিল নহ মানে মাইকী মানুহবোৰক তেনেকে ওলাব নিদিছিল। লে বা হেৰি অকমান এতিয়াহে লাহে লাহে সমাজখন অকমান চেঞ্জ হৈ আহিছে আগৰ নিচিনা নাই মানে। এতিয়া তুমি যিমান চাবা মানে আগত যেনেকুৱা আছিলে ওলাব নিদিয়ে বা মেইনলি আৰ্ট কালচাৰ এইবিলাকত মানে ইমান দেখি নাপাবা তুমি। কম বহুত কম মানে চিনেমা